হেল্ল'
কি কৰি আছা?
এ কি কৰিবা আৰু এই ভাত পানী খাই লৈ এনেই ঘৰৰ এইখিনিৰ পৰা কপাতো অ' জিৰণি মানে খোজকাঢ়িয়ে আছো ভাততো হজম হওক বোলো। সেইটো কাৰণে ইমান গৰম।
গৰম গৰম ময়ো সেই বাহিৰতে বহি আছো। আজি এতিয়া অকনমান বত টা মাৰিছে যে
এ তোমালোকৰ তাত ভাল গছ গছনিবিলাক বেছি যে সেইটো কাৰণে বতাহ‌টো পোৱা। আমাৰ ইয়াত একেবাৰে গছ নাই তোমাৰ বতাহ ও নাই একো ইমান ৰ'দ তো মানে ৰাতিপুৱাৰ পৰাই ইমানেই
আমাৰ এতিয়া আকৌ ধুনীয়া বত তাহ অকণ লাগিছে।
অ আমাৰ এইটো চাইদেতো বতাহো নাই বুইছানে কালিও বতাহ নাই কিন্তু কালি ৰাতি তি নটামান বজাত মানে অকণমান বতাহটো আহিছে। কিন্তু এতিয়াতো তোমাৰ এ কেবাৰে নাই বত
আৰু মানে কি হৈছে মানে কি জানা ফেনৰ বতাহ লৈ লৈ এ
অ সেইটোৱে থাকিবই নোৱাৰা আগৰ দিনত মানুহে তোমাৰ বতাহতে আছিলে ন আজিকালি মানুহ হে তোমাৰ ফেনৰ বতাহতো থাকিব নোৱাৰা হৈছে অ আৰু ইমান গৰম বতাহ ফেন খন লগাই দিলে খালি গৰম গৰম বতাহখিনিয়ে আহে অ ঠাণ্ডা বত
চোন তুমি হেৰি এইয়া যে গোটৰ পইচা পাইছ ছিলা
অ পাইছো। ছিলো সেই পইচা এমাউন্টটো যে দিছে চবকে যে ময়ো পাইছিলো তোমাৰ তুমি কি কৰিলা সেইটো দি অ কোৱা
কা চিলাইৰ চিলাইৰ কামৰ মানে অলপ মই সেই চিলাইতটো শিকি আছো। তাৰ পিছত শিকিও আছো অ আৰু কি কৰিছো জানে কেইটামান মানে আৰু মানে মুৰ্গী মুৰ্গী পোৱালি কেইটা এ মানুহ আনিছো। মানে সেয়া অ মুৰ্গীও পুহিছো এতিয়া হৈছে দিয়া সেই মানে কি হয় সেইবাৰ বেচিলো চাৰিটামান চাৰিটামান বেচিলো অ বেচিলো আৰু ভাল এতিয়া মানে দা মানে কি লোকেল মুৰ্গী নত দামতটোও বেছি হয় আৰু বজাৰত বহুত দাম আৰু কণী যে লোকেল মুৰ্গীৰ কণীটো তোমাৰ জানা পঞ্চাছ টকা ষাঠি টকা।
অ আ কি জানানে তোমাৰ আজিকালি লোকেল মুৰ্গীটো নহয় তুমি যদি বজাত। বজাৰত কিনিব যোৱা। তোমাক নহয় ফাৰ্মটোৱে লোকেল লোকেল বুলি দি পঠায় হ উ ধৰিব নোৱাৰা আমি মানে চিনি নোপোৱা মানুহে ধ, মাৰ খাই যাও এনেকুৱা। কিন্তু তোমাৰ মানে ঘৰতে পুহিছা ভালেই কৰিছা কিন্তু দেই এইটো
তাকে মই আনিলো তেনেকে তাছত এতিয়া মানে চিলাইটো শিকি আছো মানে পইচাতো দিছে যেত
অ অ কিবা এটা মানে কি জানা সংস্থাপনৰ কাৰণে যিহেতু পইচাটো দিছে অ আৰু এটা কি জানানে ঐ তোমালোকৰ তাত গৈছেনে বাৰু চাবলৈ কৰিবলৈ কি কি
অ আমাৰ আহে আমাৰ ফটো ফটো দিব লাগে ফটো দি থাকিব অ মই এতিয়া যে উম উম মানে চিলাই কাম টো দিলো যে মই চিলাই কামটো শিক
অ কি কৰিছ নে নাই চাব আহিছে ন চাব আহিছে ন কিন্তু জানানে আমাৰ এইটো চাইডে মানে আহা নাই। মই মানে কি কৰিল ময়ো চিলাই মেচিনেই দিছিলো। তাছত চিলাই মেচিনৰ লগত মই এই যে মাছৰুম টো যে আজিকালি যে ঘৰে ঘৰে যে কৰিছে হয় মই মানে কি কৰিলোত তোমাৰ এনেকে কাৰোবাক কৰা ওচৰৰ মানুহ এজনীয়ে মানে কবাৰ পৰা কিনি আনিছ ছিলে, তাইক সুধিলো যে আপুনি টো বস্তু ক'ৰ পৰা আনিছে? তাৰপিছত ক'লে কি মই আৰু তোমাৰ অমুক ঠাইৰ পৰা আনিলোঁ মই বোলো গুটিটো দিব পাৰিব নেকি মোক সেই মানুহজনীয়ে? কৈছোঁ অ, পাৰিব-পাৰিব মই তেনেকে মানে কি কৰিলোঁ কেজি মান লৈ আহিলোঁ, অ, অ তাৰপিছত মই কি কৰিলো, পাঁচ, বহুত খিনি লাভ আছে মানে তোমাৰ কষ্ট বহুত হয় জানানে, তুমি ধৰি লোৱা প্ৰথম অ', বহুত কষ ষ্ট তোমাৰ প্ৰথম গুটিটো আনিলোঁ ন' আনি গৈ লৈতো আমাৰ ইয়াত সেয়ে তোমাৰ ইমান অভাৱ জানানে? পোৱাই নাযায় সেয়াই। অ তুমি গুটি নিচিনাকে আনিব লাগিব সেইটো মানে সেইটো মানে কি হয়, সিহঁতে স্পাৰণটো বনাই মানে তোমাৰ হয়তো ধানত নহ'লে মাকৈত এনেকে বনাই মানে, উম তুমি ধৰি লওক কিনি আনিলা ন? অ মানে তুমি কিনি আনিলা, এতিয়াতো আমিতো ন আগতে ক'তো দেখাও নাই ন? এই মাজতেহে সেই বস্তুতো বহুত মানে তোমাৰ মানুহে জনা হৈছে। মানে আগতেনো ক'ত দেখিছিলো আৰু ইমান দেখা নাছিলো নহয়। তাৰ পিছত সেই সেইটো আনিলো আনি লই পেলায় টু এতিয়া কৰিব নেজানক। গম পাইছা? আগতেতো শিকাও নাই সেইটো বস্তু ন? তাৰ পিছতে কি কৰিব মানে অ অ'ত ত'ত সুধি-সুধি মানে আৰু পিছত কি কৰিলো, গুটিখিনি ললো। এক কষ্ট কিন্তু
আছে-আছে চব কামতে দেই। নহয় তোমাৰ মছৰুম বুলিয়ে নহয়, অ চব ক্ষেত্ৰতে তোমাৰ কষ্ট ত আছে গম পাইছানে? এতিয়া তুমি কাটিংটোতো মানে তুমি বহুত বেইৰিন খটুৱাব লাগিব, তোমাক চোৱাচোন, উ কাষ্টমাৰে তোমাক কাপোৰ এটা দিলে, তুমি কে তৎক্ষণাৎ এটা বস্তুটোতো কাট দি দিব নোৱাৰা কাপোৰ এযোৰ দিব। ব্লাউজ এটা চিলাও, অহ ব্লাউজ এটা চিলাই বুলি ক'লে এতিয়া তুমি তৎক্ষণাতে কাটিব নোৱাৰা, কাপোৰটোতো বেয়াকে কটা গলে তুম--অ বেয়াকে কটা গ'লে
অকমানো যদি ইফাল-সিফাল হৈ যায়, তোমাৰ গোটেই মানে ব্লাউজৰ কাপোৰটো এনেই যায়গৈ হয়নে? হয় কিন্তু, এইটোয়ে মানে আৰু, অ শিকোতে সময় লাগে
কিন্তু এটা ভাল মানে মই যোনটো মুৰ্গী এইটো কৰিছ ন মোৰ গিফ্ট তেনেকে ভাল, অ। আৰু মানে খাল সেই তুমি কণী ফুটোৱা সেইটো মানে যেতিয়া অকণ পোৱালি হৈ থাকে ন মাকৰ লগত থাকে তেতিয়া মানে অকণ তুমি চকু দিব লাগে পোৱালী কেইটা যাতে বেলেগলে নাযায় মাক জনীয়ে লৈ নহলে লৈ গলেতো কিবা ডাঙৰ বস্তু পালে খাই খাই পেলাব ন
সেইটোয়ে আৰু কি হয় তোমাৰ মাজতে তোমাৰ ইমান বেমাৰ হ'ল ন মুৰ্গী মুৰ্গী বিলাকৰ বহুত মুৰ্গী পোৱালি এনেই ধৰি লও তোমাৰ বেমাৰ হৈ হৈ মৰি গল
দোকানত সেইব পাই পাই সেইবোৰ আনি তুমি সেইবোৰ আনি ব্যৱহাৰ কৰিব লাগে বা কেতিয়াবা মই কিছুমান দেখিছো কণিত কণিত থাকোতেও মানে এক পাউদাৰ নিচিনা বস্তু থে সেইটো ছটিয়াই থয় অ' তেতিয়া পোৱালি কেইটাও ঠিকে থাকে উম উম এটাই সেইটো বেয়া লাগে জানা যেতিয়া ইমান কষ্ট কৰি মানে তুমি জীৱ এটা হেৰি কৰিব পাৰ মানে মৰিলে মানে কি বেমাৰ এটা আহে নেকি।
বেয়া লাগে অ' কিবা বেমাৰ হয় বোলে আমাৰ মানে গোটৰে মানে উ এগৰাকী আছে ছিলে তেওঁ মানে তোমাৰ এনে তে মানে মুৰ্গী অলপ পোহিছিল বহুত খিনি আনিছে দেই। তেওঁ কাৰণ যিহেতু ব্যৱসায় কৰিয়ে আছিলে আগৰ পৰাই হয় তাৰ পিছতে কি হ'ল তোমাৰ মিনিমাম তোমাৰ সোতৰটা ওঠৰটা পোৱালি তেওঁ মৰি থাকিলে গম পাইছানে বহুত বেয়া লাগিছিলে তেওঁ অ' সেইটোৱে বেয়া লাগে অ' বহুত কেইটা মানে এক একে লগালগ মৰি যা আৰু কোনো বেমাৰ নেদেখা খাই মানে তোমাৰ এই গৈ আছে নহয় অলপ পিছতে মৰি থাকে এনেকুৱা হয়।
তেতিয়া বহুত খিনি বেয়া লাগে মানে কষ্টতটো মানে
কষ্টতো তৎক্ষণাত শেষ হৈ যায় গ অ' আৰু কি হয় তোমাৰ মানে মই কি কৰিলো জানা? চিলাই মেচিনটো মানে কেতিয়া শিকিছিলোঁ তোমাৰ চৰকাৰী আঁচনিত শেষ সুবিধা দি আছে। আছিলে নহয় চিলাইতো শিকিবলৈ যে আমাৰ ওচৰতে আকৌ আছিলে তেনেকে তাৰপিছতে মেকআপো শি চিধাই তেতিয়া মানে মই চিলাইটো শি
মই অ', মই তেতিয়া তেনেকে শিকা নহ'ল মানে কি মই অ'। মই এতিয়াহে চিলাইতো শিকিছো অ', তাৰপিছত আৰু মেকআপটো মানে শিকিম বুলি ভাবি আছো।
অ', অ', সেইটো শিকি লোৱাাতটো বহুত ভাল কিনে অ', অ', সেইটোয়ে শি
অ', কিবা এটা তথাপিও মানে মানুহে বাকী মানে জান না হাত
অ হাতৰ কাম এটা লাগে অ', গোটেই মানে অ', হাতৰ কাম এটা লাগে অ', গোটেই মানে জীৱনটো তোমাৰ কাম অ', আৰু আও কামটো ওলাইে থাকে ন' কাম যে নাপাম সেইটোতো নহয়।
অ', হাতত মটো কেতিয়াও মাৰ নাযায় উম, কেতিয়াও মাৰ নাযায় উম, উম, সেইটো কাৰণে মানে তুমি আৰু সুবিধাটো পাইছো যেতিয়া ন' ফ্ৰীতে পইচা এটা পাইছো যেতিয়া অ', সেইটো, সেইটো পইচা তুমি চোৱাচোন সেই তাপ
সেইটো এনেই খেদাবোৰ বহুত বেয়া লাগে আৰু তোমাক তেতিয়াহে দিব আকৌ নহ'লে তুমি যদি এনেই খেদাই দিয়া তোমাকনো কিয় দিব ন' আকৌ আৰু যদি তোমাক বোলো আহি পেলাই যদি তোমাক কাম কৰা নেদেখেই তেওঁলোকে কেনেকে গম পাব অ', নি সেইটো আৰু তেওঁলোকে সেইটোতো তেওঁলোকৰ নিয়ম আছে তুমি এইটো কইচা কিবা নহয় কিবা এটাত কাম কৰিবই লাগিব হয় আৰু যদি মই পাই আহিলে যদি কামেই ন
নকৰো আকৌ নহ নেষ্কটো তোমাক দিবলৈ তুমি প্ৰথমে কৰি প্ৰথম প্ৰথম ষ্টেপ যে তুমি
অ কইবই লাগিব কইবই লাগিব অ পিছটোলৈ পাৰিবা সেইটোয়ে উম সেইটো কাৰণে তুমি কাম কইবই লাগিব
নতুনকে এতিয়া কাম এটা আমাৰ ষ্টাৰ্ত কৰা অসুবিধা কিন্তু সেইটো এটা সুবিধা দিছে যেতিয়া আমি আৰম্ভণিটো কৰাত কি প্ৰব্লেম
আমি ধুনীয়াকে মানে কৰিব পাৰো অ ভালে কৰিছা বুইছা আজি কালি কি জানা এই পেইণ্টিঙৰ কাপোৰ বিলাকো দেখিছানে ইমান দাম হৈছে। হয়নে নহয় সেই সেনেকে স্ক্ৰীণ পেইনট টিঙ বুলি কয় নিকি নহ অ উ সেইটো ও কৰি পেলাই তুমি ব্যৱসায় টো আৰম্ভ কৰিব পাৰা ধুনীয়াকে এযোৰাযোৰ এযোৰ এযোৰ কাপোৰ তোমাৰ কোৱালিটি যদি ভাল হয় তেনেহ'লে এহেজাৰ বাৰশ হয় এনেকুৱ লৈকে যায় গম পাইছ নে ত' সেইকাৰণে সেই তো এ তোমাৰ তুমি ধৰিল সেই পইচা ক ধৰি লওক কাপোৰকে আনা বা ৰং খিনি বা অ পেইন্টিঙ বছ বস্তুখিনিও আনিব পাৰি অঁ সেনেকৈ
আগতে আগতে জানা ফেবিক কৰিছিলো কিন্তু এ কৰিছিলো অ তেতিয়া এতিয়া তেনেকে কৰা হোৱা নাই মানে এইফাল এইকেইটা কামত লাগি আছো
অ তোমাৰো কেইজোৰমান কাপোৰ তুমি কৰিয়েই লৈছিলা ন ধুনীয়াকে অ পিন্ধি চাও অ এতিয়াহে নাই কৰা মানে অ কৰিবা
কামত লাগি আছে
অ এইকেইটা কাম লাগে অ অ ঠিকে আছে আচলতে কি জানা এইটো এৰি নিদিবা এইটো আকৌ কৰিবা দুযোই এযু কৰি পেলাই যেতিয়া মানে ধৰি লওক গ্ৰাহক আহিলে দেখালা ন অ তেওঁলোকৰ পচন্দ হল তেওঁওলোকে আকৌ বেলেগক নক সবগৈ জানো হয় তেনেকে মানে তোমাৰ ব্যয়সায়তটো অকণমান দাম হ'ল
আজৰি সময় পালে, আজৰি সময় পালে আকৌ কৰিম আকৌ মানে এনেকে ফেব্ৰিকটোয়ে হওক। উম আকৌ কাপোৰ দু যোৰমান বেলেগ নহলেও কি জানা নিজে কেতিয়াবা নি যে বনাই পিন্ধা কাপোৰযোৰ বনাই পিন্ধা কাপোৰযোৰ যেতিয়া
অ' আৰু চাবাচোন, বেলেগতকে সদায় বেলেগ।
হয় অ', আৰু দোকানৰ পৰা দোকানৰ পৰা কিনিব গলে কেনেকুৱা হয় তোমাৰ মানে চব একেই
একে একে হৈ যায়, অ' একে পিন্ধে অ' একে একে কাৰণ এ-একেযোৰ কাপোৰে দহ যোৰ মান আহি যায় ন, ত' দহজনে লৈ যায়। সেই তেনেকে মানে অ'। তেনেকে বেলেগ দোকানতো একে খিনি বস্তুয়ে আহে। অ' নিজে বনাই লোৱাতো বহুত বেলেগ মানে সেইটোৱে। ভালো লাগে হয়নে নিজে কষ্ট এটা কৰি পেলে যেতিয়া বস্তুটো
অ' পোৱা যায় বহুত ভাল লাগে। উম উম, লাগিলে বেলেগে ভাল দেখক নেদেখক কিন্তু নিজকে মানে ভাল লাগে। অ' কাৰণ নিজৰ কষ্ট নিজৰ কষ্টতো জঢ়িত হৈ আছে যে। তাকে মই তাকে তোমাক সুধিবলে, কি কৰিলা কি?
অ'। আমি সেয়া মেচিনৰহে কাম দিলো। অ' আহ, ভালে কৰিছো দিয়া, অ' হ'ব দিয়া হ'ব দিয়া। অ'!